মানে কি কৰিছে? চাবুনি
এ এয়া আজৰি হৈ আহিছোহে আহি। পেলাই আ বহিছো অকমান
পানী খাই আজৰি হৈ আহিছে। বহিছে অ ময়ো অকণ আজৰি হৈ তাকে বহিছো বতাহ অকন মাৰিছে। বাহিৰতে বোলো। অকনবহো এ কাম অলপ আছে বাৰী উম অ, মানে নাৰ্চাৰী এখন খুলিছো নহয় সৰুকে আৰু, এনেকুৱা ইমান ডাঙৰ কৰা নাই মানে আৰম্ভ কৰিছোহে।
অ', কি-কি লগাই আছা এতিয়া?
এতিয়া মানে আনিছো গুটি বহুত খিনি এয়া চন্দন হওক আগৰ গুটি হওক তেনেকে। গুটি আনি অলপ সেই গু গুটিবোৰ মানে পলিথিনত ভৰাইছো আৰু। কলা পলিথিনত এনেকে মাটি প্ৰথম মাটি ভৰাব লাগিব মাটি প্ৰথম অ', গোবৰ মাটি মিক্স কৰি আপুনি অকণ পলিথিনত ভৰাই তাৰপছত গুটিবোৰ ৰুলে তাৰপ কিছু আকৌ পুলি আনিছো তেনেকে কমলা পুলিয়েই হওক আনিছো বহুত খিনি মানে ইমান ইমানো নহওক মানে প্ৰথম আৰম্ভণি কৰিছো যে। তামোলৰ তামোলৰ পুলি হওক তেনেকে অলপ আনিছো এটি সৰুতে আনিছো তেতিয়া অলপ ডাঙৰ হলে তেতিয়া আকৌ বিক্ৰী কৰিম আৰু।
অ',
আম-আম মানে ঘৰৰ আম আছে যে তাকে আমৰ গুটি অলপো মানে ৰ'দত শুকোৱা নাই এনে ভিতৰতে অকণমান ককা অঁ কণ অঁ অন শুকাবলৈ পচিবলৈ দিছো। সেইবোৰো তেতিয়া আৰু পলিথিনত ভৰাম আৰু
এ বেছি বা এনে পুলি হোৱাৰ পিছত বেছি বা তুমি।
বেছি মল যিমানখিনি ডাঙৰ হ'ব। সেই ডাঙৰটো হিচাপ পতাপত তেতিয়া মানে মূল্যটো পোৱা যায়। সেই সৰুকে আৰু বেৱ ঠাই এটা কৰিম বুলি ভাবিছো এনেই থাকো
ভালে কৰিছা এনেকে কৰিব লাগে। ঘৰত এইবিলাক কাম কৰি থাকিলে এনেই বহি থকাতকে মানুহে কিবা এটা
ঠিক অ', ঠিক কিবা এটা কৰি থাকিলে মন চন ভাল লাগে দিয়ক, মানে ব্যস্ত থকাটোৱে বহুত।
নাই গছ - গছ তনি এনে
আছে -আছে তেনেকে ফল মূল আছে বেল এডাল আছে। ছে বহুত দাম বহুত বছৰ পুৰণা আৰু বহুত ককাহতৰ দিনৰে। তাৰপিছত আম আছে। তিনিজোপা। সেই এতিয়া আমৰ সেই তিনিজোপাৰ পৰা অলপ গুটি ওলাইছে তেতিয়া আম তো পকিছে। মানুহে বিচাৰি আহে কেজি চিষ্টেমত বি মানে গুটিবোৰ যে। আমৰ গুটিবোৰ মানে কে', পেলাই থবই নিদিয়ে আৰু কিনিবলৈ আহে। তাকে এবাৰ বেচা নাই নে কি কৰি দিওঁ আমিও?
অ',
নাই ভাবিছো ঘৰতে অলপ আমিও কৰিম যে। সেইবোৰে গোটাই- গোটাই থৈ দিও কিন্তু বহুত -বহুত মানুহ আহে, তেতিয়া মানে আপুনি এতিয়া এক কেজিত ধৰক ত্ৰিশ টকা মানত আনিলে তে ', তাৰে তুমি অ ', আপুনি মানে কি হ'ব সেইটো যদি অকণ গুটি খিনিৰ পৰা আকৌ যেতিয়া পুলি ওলাব? তেতিয়া আকৌ আপুনি সেইটো কি কৰোতে এটা পুলিতে মানে যিটো ডাঙৰ হয় সেইটো হিচাপত আপুনি পাব ', তিন টকা সাত টকা অ ', সিমানো যিমান ডাঙৰ হলে সিমান যদি সৰুতে বেচে? আপুনি দহ টকা বাৰ টকা সাত টকা তেনেকুৱাাতো আৰু হয়?
নহয় আম গছ বিলাক টো অলপ অকমান ডাঙৰ হয় বেছি ডাঙৰ হয় ডেৰশ টকা পৰে তুমি ধ দামটো কমাই লোৱা খচা? দেৰশ টকা না? নাৰ্চাৰীৰ পৰা কিনিলে ডেৰশ টকা।
দেৰশ টকা অ', মানে সেইটো ডাঙৰ কিছুমানতটো বহুত খিনি ডাঙৰ কৰি দিয়ে। আৰু তেতিয়া পলিথিন টো আপোনাৰ ডাঙৰ লাগে। গে মাটি লাগিব বহুত খিনি। আপুনি কোনটো অ', কোন টো জোখত বিকিম বুলি ভাবে তেনেকুৱা হিচাপে
অ ', সেইটো।
তাকে ভাবিছো কিবা কিবি আৰু কি-কি পাও ক' পৰা পাও গুটি অলপ আনি কেজি চিষ্টেমত আনে ভাল বহুত খিন আহে যে তাৰ পৰা মানে আপোনাৰ বহুত পুলি ওলায় বহুত পুলি ওলায়।
অ', মাটি এনে বাৰীত তামোল-তামোল গছ আছে নাই।
আছে তামোল পাণো অলপ আছে। এতিয়া আকৌ হেৰিও আনিছো। নাৰ্চাৰীৰ কাৰণেও আনিছো। তাকে তামোলৰ অকণ মাটি উঠাই উঠাই দিছো চাৰিওফালে দি বোলো পাণ অলপ লগাই দিম।
অ', তামোল অলপ ঘৰতে পচালেও পুলি হব।
পুলি হব অ', সেই তেনেকেও পাৰি অ', উ
মানে কে কেকটটো আছে নেকি সেইফালে কেকেইটৰ আছে ন
কেৰ্কেটুৱাটো নাই তেনেকে ইমান নাই। কেকেইটুৱা
আমাৰ ইয়াত কেৰ্কেটুৱা ধেই তামোল গছ নাথাকে।
আহ,
তামোল নাথাকে তামোল খাই-খাই আদায় কৰিব অ', তামোল নাথাকে গছত একদম উম, এইবাৰ নাই সাতো পাঁচজোপ মান তামৰ পৰা বান্দৰটোতো অত্যয়ন্ত বান্দৰ ামা
অহ',
াত তমোল নথে একেবাৰে ন। নেথাকে চাৰি পাঁচজোপা ৰৈ গৈ আৰু ঘৰত খাবলৈ গবলৈ কেতিয়াবা হয় আৰু এনেকুৱা আগতে বেচিবলৈ হয় আমাৰ আমাৰ বাৰী। নতটো ডাঙৰে ডাঙৰ একদম তামোল বহুত গছ আছে। কিন্তু এতিয়া মানে অ কেকেটুৱা পৰা মানে এহ নাই নৰয় ইমান তামোল গছ আছে।
হয়, দিয়ক অ এই এটা সময়ত তামোলৰ ইমান অ তামোলৰ ইমান দাম বাঢ়ে চাবচোন এটা সময়ত সেইখিনি সময়ত মানে অ সেইখিনি সময়ত আপুনি কিনিব নাপালেও বহুত। খিনি আপোনাৰ লাভ। কাৰণ আমাৰো উম আমাৰ এতিয়া অসমীয়া মানুহৰ তামোল পান খিনি লাগেই দিয়কচোন।
কিবা এটা সাৰ সকাম পাতিলেও লাগে সকাম এটা পাতিলে তামোল কেইটা এতিয়া অ সকাম পাতিলে এতিয়া। তুমি, তামোল এপোন কিনি পেলাই।
তাম আহ আহ ঘৰতে যদি পায় উম, চামোল পাণটো লাগিবই দিয়কচোন আমাৰ বিয়া বাৰ পৰা আদি কৰি শুনে ক'ত আৰু। নামঘৰলে যোৱা মন্দিৰ হক সকলোতে আমাৰ তামোল পাণযোৰেই মেইন।
অ আমাক আকৌ ভাদ মাহত আমাৰ আমাৰ অ আমাৰ ভাদ মাহত আকৌ। এটা হেৰি হয় আমাৰ মানে প্ৰতি ঘৰে ঘৰে মানে সয়াই দিয়া হয় দুপৰীয়া দুপৰীয়া নাম গালে গোপিনী সকলক দিব লগগীয়া হয়। আকৌ ৰাতি ৰাইজৰ মানে মতা মানুহ বিলাকক দিব লগগীয়া হয়। মানে সেয়াত তামোল আমাৰ দুপোন মান লাগে গম পাইছা নামঘৰত। মানে কি তুমি তুমি আমাৰ ভাদ মাহত দিবই লাগিব। মানে প্ৰতি ঘৰৰে এটা নিয়ম আমাৰ অ প্ৰতি ঘৰে দিয়ে মানে তুমি মানে আমি দিলো নহয় এতিয়া আমি। এ দুপোন মান তামোল আমাৰ লাগি যায় মানে নামঘৰ
লাগি যাব অ সৰহ সৰহ আমাৰ ই মানে গোসাঁই শৰাই পাতোতে শৰাই পাতোতে বহুত খিনি তামোল খন লাগে চাবচোন আগবঢ়াই দিওঁতে যে উম আগবঢ়াই দিওঁতে মানে বহুত খিনি।
এতিয়া খোৱাটোতে লাগে। আমাৰ খোৱা-বোৱা হয় গৈ।
খোৱাদ অ আমাৰ চবেই তামোল, পাণ মানে বহুত। তে ভাল পাই নহ।
অ গোপিনীয়েতো তামোল গোপিনীকতো তামোল পাণ বেছি লাগে মই।
বেছি লাগে অ উম অ গোপিন গোপিনীক লাগিবই আৰু লাগিব লাগিব তাকে ভাবিছো তামোল, পাণো অকণ। ৰুব লাগিব অ তামোল পাণো মানে আনিছো মানে এতিয়া পুলিয়ে আনিছো মানে ঘৰত পচোৱা নাই। খালি সৰু সৰু হৈ আছে। আমি এতিয়া ধৰক ক ক কম ৰেট কম ৰেটত আনিছোঁ ন কম দামত আনিছোঁ। সেই পুলি খিনিকে মানে। মানে আমি অকণ যতন কৰি অকণ যদি ডাঙৰ কৰিব পাৰো। সেইখিনিক মানে আমি আকৌ। এ মানে বেছি দামত বেছিব পাৰিম সেই। কি লাভ আৰু তেনেকে একো নাই খালি আপুনি টাইম সময়মতে মানে। পানীচ কি কৈছে?
তেনেকে নাৰ্চাৰীত তেনেকৈয়ে লাভ ল'ব লাগিব তো হয়নে নহয়। হেল্লো নাৰ্চাৰী অ নাৰ্চাৰী খুলিলে সেইটোয়ে হ'ব আৰু।
পুলি এটা ধৰক সৰু পুলি এটা আনিছে দুই তিন টকা দেৰ টকা এনেকুৱাকেও পায় দেই কিছু। পুলি মানে এতিয়া গম পাইছো। তেনেকুৱা এটা দামত আনিলে সেই পুলিটো মানে আপুনি প্ৰতিপালন কৰি অকণ মানে। পোন্ধৰ টকা, বাৰ টকা যিমানখিনি আপুনি কৰিব। পাৰে খালি তুমি আ মানে সেইটো। কৰিব লাগে যেতিয়া আপোনাৰ পুলিটো ডাঙৰ হ'ব অকণ ডাঙৰ পলিথিনত ভৰাব লাগিব। লাগিব আৰু তেনেকুৱা বহুত। নাৰিকল পুলি পৰা আদি কৰি বহুত এতিয়া চাওকচোন ফুলৰ। চাৰি বোৰো। হয়নে কিমান এটা বিক্ৰী হয় তাতো ফুলো পাৰে অ। নাই নাই মই ফুলৰ কৰা নাই মানে এনেকুৱা এইবোৰহে আনিছো পুলিবোৰৰ হেৰিত।
অ অকমান ডাঙৰ কৰিপেলাই পিছত আকৌ ফুলো হেৰি কৰিবা।
এতিয়া মানে আৰম্ভণি কৰিছো। যে তৎক্ষণাত ভয়ো লাগে কেনেকুৱা বা কি হয়। বস্তুতো এতিয়া মই ভালকে জনাও নাই উম তাকে। পানী চানী এতিয়া দি থাকি অলপ দিন চাওঁ প্ৰথম কেনেকুৱা এটা হয়। ব্যৱসায়টো ভাল হলে আকৌ ডাঙ আকৌ কৰিব লাগিব। ডাঙৰ।
আমাৰ ল'ৰাটোৱে খুলিছিলে নাৰ্। চ এনে মানে নাৰ্চাৰ ডাঙৰকে খুলা নাছিলে ঘৰতে এনেই অকমানকে বনাই লৈছিলে। ফুল পুলি লগাইছিলে ফুল। ব বুলি লগাই পেলাই বেচিলে অলপ অ ফুল লগাইছিলে মানে ঘৰতে সি নিজে। মানে সি ক্লাছ নাইন মানৰ পঢ়ি আছিলে। তাৰ সি আইডিয়া এটা কৰি নিজে ক্লাছ নাইনত পঢ়ি থাকোতে তাৰ সেইবিলাক মনলৈ আহিল। সি একেবাৰে মানে লোকে কোৱা দেখে যে লোকে ক দেখি নাৰ্চাৰ মানে কি একেবাৰে নেট চেট দি একেবাৰে ধুনীয়াকে কলা পলিথিন আনি একদম পুৱা ফুল লগালে ইমান ধুনীয়াকে ফুল খিনি হ'ল নহয় মানে এ ঘৰতো লগালো। কেইজোপাান ইমান ধুনীয়াকে হ'ল আৰু অলপ মানে বেলেগকো দি দিয়ে অ বিক্ৰী কৰি দিয়া হ'ল।
আমি মানে ঘৰলে কিনো বিশ ত্ৰিশ টকা দি পুলিবোৰ এ এনেকুৱা লয় বিশ টকা ত্ৰিশ টকা তেনেকুৱা লয় এটা এটা সৰু পুলিতে ফুলৰ। ফুলতো আপোনাৰ বহুত বহুত লাভ আছে দিয়ক।
লাভ আছে আমাৰ লৰাই আকৌ কিনি কৰি অনা নাছিলে।
অ ঘৰৰ পাই
লৰাই কিনি কৰি অনা নাছিল। য'তে ফুল দেখে তাৰ পৰাই ডালি এটা লৈ আহে। গালি, অ তেনেকে মানে কি যতে ফুল দেখিব ভাল ফুল দেখিলে সি ডালিটো লৈ আহিব আহিলে ইয়াত যত্ন কৰি একদম। ধুনীয়াকে বনাই কৰি ৰোৱে। ফুল হৈয়ে যায় মানে ইমান ধুনীয়াকে। তেনেকে বেছি তেনেকে হ'ল একদম পোৱা।
কৰিব লাগে তেনেকে কামবোৰ প্ৰথম আৰম্ভণিটো এটা কৰি চাব লাগে তেতিয়া আইডিয়া হয়। যে
আহ,
খিনি আগবাঢ়িব পৰা যায় দিয়ক।
অ', সি যদি অলপ ডাঙৰ কৰি দিয়া হয় অলপ আৰু অলপ হেৰি গল হয় আৰু ত
অ', আৰু অলপ পাৰিলে হয় অ', পঢ়িব লাগে অ', এই পঢ়া শুনাটো হেৰি হলে তেতিয়া আইডিয়া এটা হ'ব, ভালে আছে নহয় ন আপোনালোক?
ভালে অ,
দিয়ক ঠিকে আছে দিয়ক মই পিছত ফোন কৰিম হ'ব দিয়ক অ',
উম